হেল্ল' হেল্ল বন্ধু খবৰ ভাল
চন তোমাৰ
ভাল ভাল
ক'ত আছা এতিয়া
মই বৰ্তমান ঘৰতে আছোঁ তুমি ক'ত আছা
মই ঘৰতে আছোঁ এতিয়া ৰুমতে আছোঁ
অ পিছে আজি কোনটো টপিকৰ ত কথা পাতিম ভাবিছা
মানে তুমি কি টপিক মানে কিবা এটা টপিক ওলোৱা
অ অনলাইন চপিং আৰু অফ অফলাইন শ্বপিং হ'ব
অনলাইন শ্বপিং অফলাইন ঠিক আছে তুমি কোৱা মই বাৰু হেৰি কৰিম মই সিমান নাজানো অনলাইন আৰু
তোমাৰ অফ অফ অনলাইন নৰ ওপৰত মানে শ্বপিং কৰি পাইছা ন কেতিয়াবা
অ শ্বপিং কৰি পাইছোঁ মই
চ এক্সপেৰীয়েঞ্চটো কেনে তোমাৰ অলপ শ্বেয়াৰ কৰা তাৰপিছত মই কৈ দি আছোঁ
এক্সপিৰিয়েঞ্চ মানে কি আৱ অনলাইন শ্বপিং মানে আজিকালি আমি আৰু তুমি কিহত কৰা মই ফ্লিপকাৰ্ট তোমাৰ মিনট্ৰা চিনট্ৰাৰ পাই
অ অ ময়ো বাৰু কৰো ফ্লিপকাৰ্ট মিন ট্ৰা তাৰপিছত আৰু কি আছি ল মিছৰ পৰা ইমান নকৰোঁ এমাজনৰ পৰা কৰোঁ।
অ' এমাজনতো পাৰি। মিছৰ মিছৰ পৰা ময়ো নকৰোঁ।
শুনা চ' অনলাইন শ্বপিঙত মানে আ কিছুমান ভাল দিশো আছে বেয়া দিশো আছে। তুমি তোমাৰ। এক্সপিৰিয়েন্ঞ্চটো কোৱাচোন ভাল দিশ আৰু বেয়া দিশ তাৰপিছত কৈ আছোঁ
হেল্ল',
হেল্ল',
অ ' কোৱাচোন।
মানে আ এইটো হয় যে ঘৰতে বহি বস্তুটো পাওঁ।
অ'
মানে দোকানত যাব নালাগে বা বেলেগ কতো যাবলে নেলাগে। আৰু বেয়া দিশ এটাই অ অ আৰু অনলাইনত প্ৰাইচটোও অলপ কম থাকে,
কম থাকে।
হয় ন'
এড্ৰেছটো কোৱা চোন।
বেয়া দিশতো যেনেকুৱা কোৱা আমি বস্তুটো টাচ কৰি হেল্ল'- হেল্ল বেয়া দিশতো যেনেকুৱা আমি বস্তুতটো বস্তুতটো আমি চুব নোৱাৰো ন'
অ ' আজিকালিতো দিছে সেনেকে আজিকালি নাই আজিকালি দেখোন আজিকালি দেখোন দিছে তোমাৰ সেইটো কি বুলি কয়। অ তোমাৰ চাইকেলো লব পাৰি সেইটো কিবা বুলি কই ৰবা তোমাৰ সেইটো দাইৰেক্ট চাইকিনো ল'ব পাৰি, যদি বস্তু টো, কিবা অসুবিধা হৈছে বস্তুতটো। ভাল নহয়
নহয় -নহয় নহ এইটো কোৱা নাই। ম, মই কৈছো যে তুমি যেতিয়া অৰ্ডাৰ দিবা
অ '
বুজি পাইছা নে অৰ্ডাৰ দিয়াৰ অগত ত তুমি বস্তুটো কব নোৱাৰ ন কেনেকোৱা, কোৱা কোৱালিটি অহাৰ পিছতে গম পোৱা অহাৰ পিছতে গম পাও যে আমি কোৱালিটিটো ভাল পাইছো বা বেয়া পাইছো বেয়া পালো ৰিটাৰ্ণ হৈ যায়,
অ এতিয়া ম
আহ চ অনলাইনত দা অনলাইনত আৰু এটা এটা বেয়া ইয়া আছে মানে অসুবিধা যে বস্তুটো কেতিয়া কেতিয়াবা লেট হলে ডেলিভাৰীটো নাপাওঁ এইটো মোৰ লগত হৈছে তোমাৰ লগত হৈছে নে নাই গম নাপাওঁ, পাওঁ মানে লেট হলে মানে এহত কেতিয়া কি কেতিয়াবা কি কৰে আহ মানে কাষ্টমাৰ ওচৰত ফোন ও নাহে কোনটো হা তাৰপিছত ডেলিভাৰী বয় দিয়ে যে এতিয়া কাষ্টমাৰে ফোন ৰিচিভ কৰা নাই,
অ
ফোন কৰিলে কয় কি আ টোৱেন্তি ফৰ আৱৰ্চ বা ফৰ্তি এইট আৱৰ্চৰ ভিতৰত ডেলিভাৰিটো হব তাৰ পিছত আৰু নহয়।
নাই মই অনলাইনত তেনেকে মই অনলাইনত তেনেকে বস্তু অৰ্ডাৰ নিদিও,
উম উম, অনলাইনত তোমাৰ বেছিভাগ কাপো পোৰে দিয়া ভাল, ইলেক্ট্ৰিকেল বস্তু বিশ্বাস কৰিব নোৱাৰে।
অ।
ইলেক্ট্ৰনিকেল বস্তু যেনেকে মোবাইল, ঘঢ়ী চৰি কিবা। মোৰ বাৰ অ অ বুজিছো, মোৰ মোৰ পইন্ট অফ ভিউ ক'লো এতিয়া তোমাৰ কোৱা তুমি কি শ্বপিং কৰি ছিলা?
মানে শ্বপিং মানে কি মই মই কমে দিওঁ অনলাইনত মই লাষ্টত লাষ্ট মই লাষ্ট তা দিছিলো এযোৰ জোতা দিছিলো মই।
মানে তুমি মানে অনলাইন শ্বপিং ৰ চে অফ লাইনশ্বপিংটো বেছি বেটাৰ পোৱা ন? ভাল পোৱা!
অ, মই ভাল পাওঁ।
অফলাইনটো ভাল পাওঁ, এইটো মানে মইও পাওঁ। এইটো তো মানে দু পাৰ্থক্য আছে ন অনলাইনত অফলাইনৰ ভিতৰত এইখিনিয়েই পাৰ্থক্য
মানে কি আৰু যেতিয়া বস্তুটো যে যেতিয়া বস্তুটো লাগা হয় তেতিয়া হে মই কিনিব যাম।
অ।
তোমাৰ তোমাৰ মানে কি মই বস্তুটো মোক আজি লাগে আজি অনলাইনত অৰ্ডাৰ দিলেতো নাহে আজি।
অ, এই এইটো অসুবিধা হয়। হয়নে নাই?
আজিকালি মই ক'বাত যাব লাগে এখন বিয়া ত কিবা আজি লাগে যোৱা আহা কালি লাগে মই মই আজি অনলাইন দিলে কালি তো অ কালিটো নাহে ন! এইবিলাক অসুবিধা আছে। সেয়ে আৰু মই ভাল নাপাওঁ মই অফলাইনটো ভাল পাওঁ মই। অনলাইন মই সিমান পচন নকৰোঁ।
অনলাইনত তুমি আজিলৈ কিবা কিনিছানে?
নাই মই কিনিছো আগতে কিনিছিলো। জোতা একযোৰ কিনিছো, তাৰপিছত তোমাৰ চাট চাৰ্ট কিনিছো, লং পেন্ট কিনিছো, তোমাৰ এইবিলাকেই কিনিছো আৰু না
মানে তুমি অ অনলাইনৰ চাই অফলাইনটো বেটাৰ পোৱা ন
উম অফলাইনতো ভাল লাগে
আৰু অনলাইন তাত মাজে মাজে ইচকেমো হয় ন
কিবা কিবি কিবা কিবি ভৰাই দিয়ে
কি কি বস্তু যদি আমি কিবা
শিল চিল ভৰাই দিয়ে তাত তাত কিবা শিল শিল চিল ভৰাই দিয়ে ভিতৰত
শিল ভৰাই দিয়ে তাপিছত কেতিয়াবা কাপোৰ যদি অৰ্ডাৰ দিওঁ বেলেগ কাপোৰ আহে
অ বেলেগ কাপোৰ আহে এনেকে আৰু অনলাইনে তেনে কোৱা হয় শুনিছোঁ তো নিজত নিজৰ এবিধ হোৱা নাই
উম উম মোৰ মোৰো বাৰু ধবা নাই মোৰ মোৰ এ এটাই হৈছিল যে মই অ অৰ্ডাৰ ডেলিভাৰী এটা নাপালোঁ
অঁ ডেলিভাৰি নাই
নাহিল তোমাক ক'লো ন কাৰণটো
পেমেনটো কৰিছিল নাই
আমহ পেমেন্ট কৰা নাইতো
ঠিকে আছে নাহিলে কথা নাই এইটো পেমেণ্ট যাতে হোৱা নাই
উম কেচ অন ডেলিভাৰী আছিল
অঁ কেচ অন ডেলিভাৰী কেচ অন ডেলিভাৰীটো ভাল
আৰু তুমি কেতিয়াবা অন অনলাইনৰ পৰা মানে গ্ৰচাৰী বস্তু বস্তু হওঁক বা আজিকালি পাই ন গ্ৰচাৰী বস্তু বা ফু গ্ৰ'চাৰী বস্তু বা খানা কিবা অৰ্ডাৰ দি পাইছা ন
অঁ খানা দি পোৱা নাই দেই খানা তোমাৰ হেৰিত দিয়ে নেকি জমেতু ত আৰু কি আছিল তোমাৰ
অ' জমেট'-জমেট', ছুইগি
উম, লোৱা নাই মই। উম। এনেকুৱাকে দি পোৱা নাই। আমাৰ ইয়াত নাহেও মানে, ইমান
উম।
অলপ অসুবিধা হয়, ইয়াত নাই। টাউনবিলাকতহে আছে।
উম উম।
গাঁ-গাঁৱততো এতিয়ালৈকে অহা নাই তোমাৰ। গাঁৱত অহা নাই এতিয়ালৈকে। এইবিলাক অনলাইন। জমেট' আৰু চুইগি অহা নাই গাঁৱত। নাই নাই তোমাৰ চববিলাকত আহে, ডাঙা চব, তাতে।
হা।
হেল্ল' কি খালা? খালা নাই কিবা?
অ' মৰ্ণিঙত খালোঁ বাৰু। মণ-মৰ্ণিঙত ব্ৰেড-কণী খালোঁ, তুমি?
মই খালোঁ চাহ-তাহ। খালো তেনেকে।
আৰু, এতিয়া লাঞ্চ
ডিউটি যোৱা নাই নেকি? লাঞ্চ মানে
নাই নাই। আজি যোৱা নাই।
অ'
আজি যোৱা নাই মানে, আজি যোৱা নাই মানে, মোৰ সপ্তাহত চাৰিদিন
হয় নেকি?
উম। ফায়াৰত কৰি আছো। অ' অ'।
তাল নেকি? আয়ত হস্পিতালত।
আয়ত হস্পিটেল নহ, অ' হয় হয়।
অ' আয়ত হস্পিতালত কৰিছে ন?
উম, তুমি তুমি কি কৰি আছা?
মই আছো এনেকে, মই তোমাৰ বৰ্তমান এনে পাৰ্ট-টাইম কিবা এটা কৰিব পাৰোঁ। বাকী তোমাৰ গৰ্ভমেণ্ট জবৰ কাৰনে ট্ৰাই কৰি আছোঁ।
উ মই অ মে বি এইটো এৰিম চাগে মই মে বি আই টি আই কৰি কাৰণ ইয়াত ট্ৰাই মাৰিব লাগিব ৰেলৱে ট্ৰাই মাৰিম ৰেলৱে
অ ৰেলৱে এ ডী আৰ ই উলাবটো
উম এইটো ওলাব
এইটো ওলাব যিবিলাক দিব ন
অ কোনটো মোক ৰেলৱে জবটো মানে ভাল লাগে কিবা এটা
ভাল লাগে ন
ৰেলৱে
ৰেলৱে তোমাৰ সেই আৰু তোমাৰ অলপ সেই হয় নাই বস্তু বিলাক সেই নহয় লিগাল নহয়
আ লিগেল নহয় লিগেল নহয়
অলপ কিবা তাত দুৰ্নীতি হয় ন
ভালে বাৰু তাতে চেলাৰী ভালে বাৰু হেল্ল' শুনিছা
যাও অ শুনিছো এই ৰাখিছো এতিয়া
অ ঠিক আছে ঠিক আছে তোমাৰ লগত কথা পাতি ভাল লাগিল ঠিক আছে
ঠিক আছে